এতিয়া শুনিছা।
অ এতিয়া শুনিছোঁ।
কোৱা ।
কোৱা ক'ত ওলালা এতিয়া ।
হা যুৱক দিউটিতে আছোঁ। অথনি ৰেকৰ্ডিং হৈ, আছিলে আৰু নিজে নিজে কাট খাই গ'ল।
ৰেকৰ্ডিংটো হ'বই।
অ নিজে নিজে কাট হৈ গ'ল যে এইটো কাৰণে। ন তুমি ভাবিছা মই কাট। কৰিছোঁ ।
অ আৰু। এতিয়া নেটৱৰ্ক কেনেকে পালে।
এতিয়া ভালেই ।
এতিয়া ডাইৰেক নেটৱৰ্ক। পাই গ'ল।
অ তুমি শুনিছানে ।
অ পুৰা ফুল্লি শুনিছোঁ।
অ অলপ প্ৰব্লেম আছে যে। তাকে।
অ য'তে য'ত বহি আছা। তাতে বহি আছা নে ওলাইছা ক'তবাত।
অ তাতেই বহি আছোঁ।
অ এতিয়া নেটৱৰ্ক ভাল পাইছে ন।
অ এ হ'ব পাৰে এনেকা হয়।
অঁ।
উম্।
কোৱা তাৰ পিছত
তাৰ পিছত অ ভাল
কি খালা অ খালো মই ৰাতিপুৱা খাইছো এতিয়া খোৱা নাই
হা
ৰাতিপুৱাও খাইছো এতিয়া
উ তুমি ঔৎচ নাই নাই দেদি আছ এনেইটো চলি আছে তোমাৰ ইচ্ছা মানে মোৰতো এতিয়া ভুক নালাগে ন ম মই ঘৰত থাকোতে তেনেকা টাইমত নাখায় সেইটো কাৰণে সেইটো মানে মোৰ চাৰিটা পাঁচটা বাজে
ইমান দেৰি কে
আহ
গা বেয়া কৰিব
আৰু অভ্যাস হৈ গ'ল যে এতিয়া মানে জলদি মই খালে মোৰ গা বেয়া কৰে তুমি কেইটাত খোৱা
মই আঢ়ৈটা তিনটা মানত খাই দিম পেট ভৰা থাকে কেলে দেৰিকে খাও
অ মোৰ মানে এতিয়া মানে কেলে মই অলপ আগতে টহু খালো
আচ্ছা
টহু খালো মানে এয়া আমাৰ লগৰটো আনিছিলে তাৰপিছত সেইটোয়ে খালো
টহু মানে টহু নহয় এইটো তিঁয়হ বুলি কৈ তিঁয়হ
অ তিঁয়হ যাই হওক তিঁয়হ
যাই হওক বেংগলি ন তুমি
অ মই বেংগলী
সেইকাৰণে বেংগলিটো ওলাইছে
উম তুমি
ময়ো বেংগলীয়া হয়
অ
কিন্তু মোৰ নোলায়
তুমি তুমি এছামিচ পঢ়ি আছা ন মইতো আগৰ পৰা সৰুৰ পৰা বেংগলী মাৰ্কেটত থাকো তাৰপিছত পঢ়া শুনা বেংগলীতে কৰিছো লগৰবোৰো মোৰ বেংগলীহে
অ এছামিছ লগৰ নাই নেকি?
উম নাই নাই
অ মোৰ আছে আ কিন্তু মোৰ বেছি নাই এটাই আছে অকল ও নহয় নহয় আছে আছে ভালেমান লগৰ আছে অসমীয়া
অ তোমাৰ বহুতেই আছে
কলেজত কিন্তু বেছি
অ মোৰতো কলেজতো নাই চব মানে বেংগলী এতিয়া অফিচত অলপ অলপ দিগদাৰি হৈ যায়
আহ আহ ময়ো আগত নোৱাৰিছিলো তাৰপিছত মই এতিয়া
মইতো আগতে অ অ আগতে তেতিয়া টো আৰু পৰা নাছিলো
অ মইওতো কাৰণ মোৰ হল পি স্কুলত অসমীয়া হ'ব পাৰে কিন্তু চব বেংগলী কথা কথা পাতে
তাৰপিছত এইয়া এটা দুটা এটা দুটা কৰি কৰি মোৰ এটা ফ্ৰেণ্ড আছিলে সেইটোৰ লগত থাকি থাকি অলপ অলপ শিকিছো
অ
ন নহলেতো মোৰ আগৰ পৰাই কোনো মানে চিনাকি এছামিজ মানুহ নাছিলে ন
তোমাৰ ভণ্টি কামত গৈছে
আহ গৈছে
অ অ কালি মাত্ৰ একজামটো শেষ হ'লহে
অ আজি নাযাবা যিম
আজি চাওঁ আজি কম্পিউটাৰ ক্লাছ যাব পাৰো
অ এনে তোমাৰ টাইমিংটো কিমান কেতিয়াৰ পৰা কেতিয়ালৈকে
কিহৰ যিমৰ
অ
চাৰে আঠটা মানত আহি যাওঁ অকনমান দেৰি লাগে
বহুত জল্দি হৈ যায় চাৰে
অ বহুত জল্দি হৈ যায় কিন্তু বেছি ৰাতিও কৰিব নোৱাৰি না
অ তোমাৰটো আকৌ মানে সৰি আছে ঘৰত মানে তুমি যাব পাৰা মোৰ নহয় যে
অ অ কিন্তু হলেও মইয়ো যাব নোৱাৰো
এনেও মানে তোমাৰ লগত যদিও জইন হও এনেও টাইমটো নিমিলে
অ অ
অ তেনেহলে তুমি তুমি তুমি ৰাতিপুৱা যাব নোৱাৰিবা মোৰো ৰাতিপুৱা প্ৰব্লেম হব ৰাতিপুৱা গৈ কিনি আকৌ আহি আকৌ মানে তেতিয়া মোৰ টোপনিটো নষ্ট হৈ যাই বুজিলানে
বুজিলো
মানে মই যে কম্পিউটাৰত কাম কৰো ন চকু পুৰা বিষাই যায় চকত্ৰছ দি নখ
কাম কৰিবা তুমি চশমা লৈ ল'বা না এটা
ল'ব লাগিব নললে অনব্ৰতে এনেকে চাই থাকো যে চকুৰ পৰা পানী ওলাই ৰাতি বেলা ৰাতি পুৱা যেতি ৰাতি যেতিয়া শুবলৈ যাও তেতিয়া মানে চকুৰ পৰা পানী ওলাই থাকে জ্বলি থাকে ৰাতিপুৱা উঠিলে যে চকু লা ৰঙা হৈ যায়
অ সেইটো কাৰণে চশমা পিন্ধিব লাগে এ লেঞ্চ কাৰ্ডত লেঞ্চ কাৰ্ড পাই ভাল ভাল চশমা পায় ময়ো এটা আনিব লাগিব মইও বহুত মোবাইল চোৱা হলে ওল তাত চোৱাব লৈ জাই
উম বহুত চকু বিষায় অ মানে থাকিব কাৰণে নোৱাৰো কেতিয়াবা কেতিয়াবা এনেকা লাগে যে কান্দি দিওঁ নেকি বহুত জ্বলে অ বহুত জ্বলে
এনেও লেপটপৰ লেপটপত চাই থাকিলে যে বহুত বেয়া লাগে মই জানো
সেইটোৰ কাৰণে মানে লবই লাগিব
অ
মই জিমত সোমালো তো মই জিমত এয়া এইটো জিমত তে সোমা লো
অহ এবাৰতো নকলা
কালিয়ে সোমাইছো কালি আহোতে মানে ছাৰক মই কল কল কৰিছো তাৰপিছত ছাৰে ক'লে এতিয়া আহি যোৱা পিছত গলো মই এডমিশন চাৰিশ দি হৈ গলো।
অ ভালে হৈছে।
মই পিছত দি দিম যাওকে ভ কিন্তু কথা বাৰ্তা তাৰপিছত মানে ট্ৰেইনিং দিয়াটো বহুত ভাল।
অ ভাল ন।
উম বহুত ভাল। তোমালোকৰ তাতে কেনেকা কৰায়?
আমালোকক বহুত ভাল কৰাই এটা দাদা আছে, ছাৰ ছাৰে এতিয়া মানে বেলেগ জিম খেলিলেতো। তাতে যায় ত এতিয়া এতিয়া এটা দাদা দেখে ইয়াত। তে তাৰ বহুত ভাল কৰাই মানে।
ওম তত্তেও, মানে ইমান ভালকে গাইড দিয়ে ন, কিবা ভুল কৰিলে বুজাই দিয়ে। ঢেলি আহিবানে। কেনেকা কৈ দিয়ে।
উম।
উম।
কেইটাৰ পৰা যাবা তুমি ৰাতি যাবা আঠটাৰ পৰা।
কৈছো মই ছাৰক কাৰণ মই মৰ্ণিং কৰিব নোৱাৰো মানে চকুতোতো অলপ ৰেষ্ট লাগে ন। মই যদি ৰাতিপোৱা উঠি। কিনি যাওঁ গৈ মোৰ চকু টো ৰেষ্টেই নাপাব।
অ
এইটো কাৰণে মানে ৰাতিপুৱা ৰাতিয়ে লৈছো আহিম দেৰিকে আকৌ।
অ বুজিছো।
হম
উম একোনাই। তুমাৰ এতিয়া এডমিশন। দেৰি আছে।
অহ।
অ এডমিশন ললে আৰু গম পাবা ৰখা।
অ জানো।
আৰু কষ্ট হৈ যাব।
অ কৰিবতো লাগিবই।
এটোতো হয় কিন্তু ডিগ্ৰি কাম। মোৰ লগত লগত কৰিবলে না বহুত প্ৰব্লেম হয় ।
উম কিন্তু না মই একোৱয়ে এৰিব নোৱাৰো। উ দুটাৰ পৰা তিনিটাৰ পৰা এটা এৰি দিলে মানে পুৰা এয়ে গল যাব গৈ।
উম নাই একজামৰ সময়ত জিম নগ'লেই হ'ল ।
অ এইটোৱে আৰু অ এইটয়ে কৰিব লাগিব। তিনিওটাই মেইন ন।
অ
এটা এৰি দিলে। মানে একোৱে নহব ।
কিন্তু হেৰি আকৌ। ক্লাছো অকণ অকণ কৰিব লাগে কলেজত, ডিগ্ৰী । ফাৰ্ষ্ট চেমটো মানে কৰিব লাগে পিছত ছেকেণ্ড ছেম থাৰ্ড ছেম এইবিলাক নকৰিলেও হয়
অ
কামৰ লগত কেনেকে মেনেজ কৰিবা এইটো তোমাৰ কথা আৰু
অ নাই মেনেজটো কৰিবই লাগিব নহলে যে মানে কি হব বহুত বেয়া হ'ব
হয়তো উপায় নাই
উম উপায় নাই কৰিব লাগিব ন নহলে মোৰ বিয়াৰ চেহেনাই বাজি যাব বুজিছ
ডাইৰেক্ট বিয়া দি দিব
ত' মই এতিয়া নকৰো
ভালহে বিয়া দিলে আমি অকল খাব পাৰিম
উম তোমাৰ খোৱাৰ কাৰণে কি মোৰ লাইফটো বৰবাদ কৰিম নেকি
আহ
দে যোৱা তুমি বিয়া খাবা আৰু মই ইয়াতে চককি পিচিম ন পিছত
এনেকাই হয়
নাই অ তোমাৰ খোৱাৰ কাৰণে মই মোৰ লাইফটো বৰবাদ নকৰো ।
য়াচ য়াচ এনেকাই হয়
উম তুমি হয় যোৱা না
হম মই কেইদিনমান পিছত মোৰ বিয়া
অ আহিম হা মাতিৱা ডান্স চাঞ্চ কৰি কিনে যাম
অ আহিবা এইটো আহিবতো লাগিবই
অ
মোৰ জানা হেৰি বহুত হল চৰ্বি বহুত হৈ গ'ল
উম
হাতৰ হাতৰ তলত যে
পিচত কল কৰি আছো হা
অ অ ঠিক আছে দিয়া হ'ব বাই
উম
ৰাখা